হেল্ল'।
অ', ক'।
অ', এবাৰ নকবি একো। গালি চলিও নেদিবি নাম চামো ক'বি।
অবে মই গালী।
এ তেৰি অ'।
মানে মোৰে বেছি টাইম কথা পতা নাই ন' তে অলপমান কথা পাতোতেও মানে বহুততে কোৱেচ্চন আহি গ'ল এইটো অসমীয়াত আহিছে মোৰটো ক'ব পঢ়িবই নোৱাৰো মই। বাৰটাত গ'লো ক'লো কি কি কৈছে মোক কৈ দে।
উম, একে অৱস্থা দে তাই আৰু মই অলত কথা পাতি কিনে তাই মাক কৈ থাকে কি কি হয় এ খান তাৰ মাকে বেয়া লাজ দিয়ে আমাক। ইছ ৰাম লাজ লাগে কিন্তু ঢেৰ অসমীয়া হয় যদি অসমীয়া পঢ়িব নাজানো। কি হ'ব দে। উম।
আৰু কিবা কিবা টাইপৰ অসমীয়া খিনি বুজিবও নোৱাৰি।
সেইটোৱে ৰে মানে পুৰা মানে পিয়ৰ অসমীয়া কৰ ৰে লিখা অসমীয়াতো বেলেগে নহয় নো ক'বতকে তোৰ। সেইকাৰণে আৰু বুজিব নোৱাৰি।
উ বৰ দিগদাৰ
উ মই
বাকী ক আৰু বেলেগ ক কিবা
আৰু বেলেগ কব তই ক'ত ভাবি চ জুলাইত ক'ত যাবি
তেনেকুৱা একো প্লেনে বনোৱা নাই মোৰ তোমাৰ টিউচনে গোতাই গোতাই মানে গোটেই মাহটোৰে টিউচন আছে আৰু চাগে এইবাৰ ৰেগুলাৰে হ'ব টিউচন মানে গোটেইবোৰে একেলগে হ'ব না ত বেছি বেছিকে কৰাব বৰ দিগদাৰ হ'ব
অ জুলাই মাহতো মানে পুৰা টিউচন উ মইও ভাবিছিলো টিউচন ল'ম বুলি পিছত ভাবিলোৱে নাই ফাৰ্ষ্ট ইয়েৰ হয় নালাগে দে বিকউজ ফাৰ্ষ্ট ইয়েৰৰ কল ইকনমিক্স আৰু একাউন্টেঞ্চিৰ বেচিক আহে চ সেইক সেই দু দুটা মই চাই ল'ম বাকী খিনি ওপৰে ওপৰে ভাল কে চালে হৈ গ'ল
উম আৰু এইবাৰতো এনেও পাছে কৰাই দিব
সেইটোৱে বা সেইটোৱে টো ফাৰ্ষ্ট ইয়েৰ টো এনেও পাছ কৰাই দিয়ে ছেকেণ্ড ইয়ৰত হে
ছেকেণ্ড ইয়েৰ ল ল টিউচনটো হৈ গ'ল
সেইটোৱেই ছেকেণ্ড ইয়েৰৰ টিউচনটো ল'লে আছে
কিমান নতুন কাপোৰ কিনিছ
নাই কি নাই পইচাই নাই
একে অৱস্থা ভ দেখিলে কিন্তু কি মজা লাগে নলবাৰী
অ ৰে সেয়াৰে ফেন্ঞ্চিটো বহুত ভাল ভাল
ৰ জেগাৰ নাম কিয় কোৱা কিন্তু এইটো মই জেগা টাইপ নহয় জেগাৰ নাম টাইপ নাহে ত ঠিকে আছে এ কথা নাই একো নহয় তোৰ জেগাত নাম নকবি আৰু মনত ৰাখি নামো নকবি জেগাৰ নামো নক কবি গালিও নিদিবি একো নকবি
যোৱা কালি ভালৰ কথা মাতোতে চব কৈ দিছো যাৰ কাৰণে
কিছদা আম হেইত তেৰি
সক তা বুত ভাল ভালেক্চন আহিছে মানে লাইক চৱানাত যেনেকে থাকে ন বস্তুত সেনেকে আহিছে বাট া তাতে মেক্সিমাম তটো ফেঞ্চি মানে হে জাগাত আছে দোকানবোৰত মানে অ সেইটো ফিক্স প্ৰাইচ দামে ন কমাই একদম
উম এনে মানে ঠিকে দাম ন ন বেছি দাম
দাম মানে এনে টপবোৰ ছিক্স হাণ্ড্ৰেড হৈছে
নালাগে দে নালাগে দে মানাই দি
মই বিশ্বৰ পৰা উঠছিলো
দে আৰু আজিকালিতো মানে আগতে মিছৰ পৰা ভাল নাহিছিল
সেইটোৱে অ আৰু কালকশ্যনো মিছ বেছি ভাল ব মানে লাইক অ ফেন্ঞ্চি অ ফেঞ্চি বোলে চৰি ফ্লিপকাৰ্ট কিবা কিবি সেইবোৰত মানে এ এ ফেসি টপ দেখালেও তাতে কিন্তু মানে টপবোৰ থাকে ক যিটো ৰিভিউ নাথাকে বিকজ তাৰ পৰা কোনো কিনা নাই কিন্তু কি কয় মিছত এ মানে ভ ভাল ভাল টপছ আহে সেইবোৰ মানুহে ৰিভিউ দি দিয়ে মানে
অ ভাল লাগে তেছে আৰু কমতো পাই যায় মজা ভাল নটা ত কি মন
এইটোয়েইটোো কিন্তু পিছত চাবিচোন এ মানে কেইটামান বস্তু মানে ইমান দামী দিয়ে যেনে আমি ইমান দামী বস্তু ল'ব হলে কি কয় মিছৰ পৰা ল'বই কিয় মানুহে
অ তাকেতো ময় সেইটয়ে ভাবো ইমান দামী লৈ লাভে নে ইমান ইমান দামী তাতে এনেও নলয় কোনো
সেইটোয়েতো ড্ৰেছ এটাৰ দাম বোলে এক হাজাৰ পাঁচশ
অ অ তাকে মই ভাই চাইছিলো এটা কুৰ্তা দেই
তোৰ পৰা এক হাজাৰ পাঁচশত মই ড্ৰেছ লোৱাতকে ভাল মই চাবানৰ পৰা লৈ নলম
তাকেইেতো কাম নাই ধেই
সেইটোয়ে চছেভেনত যদি ওৱান হাড্ৰেড ওৱান থাউজেনড ফৰ্টিও হয় তেন্তে এশ টকা ডেলিভাৰী চাৰ্জ হৈ গ'ল ওৱান থাউজণ্ড ফাইভ হাণ্ড্ৰেড
কিন্তু ইহঁতে ডেলিভাৰী চাৰ্জটো বহুত লয় ৰে বৰ দিগদাৰ সেইটোতো হয়, তাৰ পিছত আৰু যদি আমি যদি কেচ অন ডেলিভাৰী লওঁ তেতিয়ো আৰু বেছিয়ে পৰিছে।
অ' ৰে এ সেইট সেইটোৱেটো এব্ৰিটাইম এপি আমাৰ অনলাইন পইচা নাথাকে হম ৰেহে গৰিব আমাৰ তাত আমাৰ তাত কেচ আহে বিকচ আমি কলেজ যাওঁ কিবা কিবি যাওঁ তাৰে পৰা পইচা নাখাইকে জমাও
অ' ম ম বাতাই দ দি বন দাইছে
সিহঁতে ভাবে আমি কাম কৰা মানুহ আমাৰ অনলাইনত কেচ থাকিব
উম' হয় দে। আৰু আৰু বেছি দামৰ বস্তু অন অনলাইন আনিবৰ কাৰণেও ভয় লাগে যে আহে নে নাহে বা
সেইটোৱেইটো আৰু পি পিছত কি বোলে দামী বস্তু অৰ্ডাৰ দিছো পিছত সেই বোলে কোৱালিটিটো বহুত ফকতিয়া। দিয়া হ'ল আৰু মেশ্যত মানে এনেকে মানে ৰিটাৰ্ণ কিবা কিবি কৰা অলপ কষ্টও হয়।
উম' দিগদাৰ বহুত
কিন্তু আগতে একবাৰ কৰিছিলো ৰিটাৰ্ণ কি কষ্ট পাইছে না মায়টো কৈছিলে আৰু অৰ্ডাৰ দিবি কাপোৰ পিছত কে যায় কিনে বেন চৌধ অৰ্ডাৰ দিছো
মই মিশ্ব'ৰ পৰা কম দামী বস্তু চব দিও মানে কাপোৰ চাপোৰ নিদিওঁ কেতিয়াবা কাপোৰ ভাল নাহে, কিন্তু আজিকালি কাপোৰ ভাল আহে মোৰ লগৰ লগৰ কেইজনী বহুতে লৈছে তই হেনেকে কুৰ্তা চোৰ্তা ল'ব কাপোৰ কানি মজা আহে, কিন্তু মই এই নৰ্মেলি যেনেকুৱা মানে কিবা লাগতিয়াল বস্তু আৰু বহুত কম দামত পাই সেইটোয়ে ভাল বহুত ভাল লাগে সেইখিনি, আৰু বাকী বোৰত যেনেকুৱা ফ্লিপকাৰ্ট শ্লিপকাৰ্টত ইমান দাম এইটোৱে কিন্তু বহুত কম দাম মজ্জা
উ'
ভাল লাগে উম'। এতিয়া কৰবাত ফুৰিবও যাব মন যায় কিন্তু যাব নোৱাৰি। জাগাও নাই তাতে আৰু উমন ৰড
জাগা থাগা নাই একো লগোতো নাই ফুৰিবৰ কাৰণে
উম তাকেইেতো
পইচাও নাই বাৰু সেইটোও বেলেগ কথা
অ অ পইচাটো ম এইটোয়ে নাই বাকী দু বাদেই দেই পইচা থাকিলে এনে ক'ৰবাত গ যায় কিব এ খাব পাৰি সি
সেইটো এইটো ইমান কেফে আছে গ'ব এতো ঘৰোতে নতুনকেইে ঘূৰিছে ইমান
উম মোৰ ন কেফে ভ যাব মোৰ বহুত বেছি ভাল লাগে তাৰ লাগিলে মই তাতে এটা এশ টকাৰ জুজ খাম হ'লে অ কিন্তু ধেৰ উঠাম মই পুৰা ফটো উঠিম লাগিলে মই এশ টকাৰ জুচ খাম লাগিলে মোৰ বহুত ভাল লাগে ৰব পাৰ
ত তাৰে মানুহ গোৰে কলে বোধে এশ টকা জুচ খাই মা ফটো উঠি আছে ল তো এশ টকা ঘূৰাই দিয়া আছো বলা নুথাবি মোৰ বটত সেইটোৱে আমাৰ পইচা দি খাইছো আৰু তহতে খুলিছে সেইকাৰণে ন তাৰ মমানেতো অ ইমান কম পইচা দি মানে ইমান সৰু বস্তু খাব যায় পিছতকে ফটো এনেকে ইমান দেৰি লগি হতে থাকে হয় আমাৰ তাতো আমাৰ লাষ্ট আছোই আমি ফটো উঠিলো ইমান দ
অ অ অ ল লাগে সেনেকে বহুত এ আমাৰ নৰ্মেলি মানুহৰ ওচৰত ফটো উ অকচ আমিমম উ
সটো ফটো উঠবতো ইমান মন যায় কিন্তু মানুহ দেখিলে লাজ লাগ কিন্তু উ
উ নোৱাৰো ময়ো নোৱাৰো মই ভাবো মনে কাপোৰ চাপোৰ পিন্ধি গৈছো উঠিন বুলি এ নাই নোৱাৰি বেয়া লাজ চাগে
পিন্ধি গৈছো একবাৰো ফটো যোৱা নাই মই
অহ চেম মোৰো মজা মজা কাপোৰ পিন্ধি যায় ফটো এখন আৰু ফটো উঠাই ম নাই
সইটোৱেটো আৰু কেইটামানে কেইটামান এনেকে থাকে না আমি সিহঁতৰ ভালকে ফটো থাকিলে পিত সিসহতে আকৌ এনে ওপৰে ওপৰে উঠাই দিয়ে ইমান অ ইমান মানে ইমান ঘ অ ইমান ঘাটিয়াকে ফটো উঠাই মানে সেইটোতো আমি যদি ভালকে উঠাই দিছো অ আ আমি যদি ভালকে উৰাই দিছো সেইটোয়তো সিহঁতে আকৌ এনে ওপৰ ওপৰে আকৌ এই উঠাই দিব লাগে বুল ডাইৰে্ট দুটা তিনিটা ক্লিক কৰি দিয়ে অ এটা ফটো ভাল নাহে পিছত পিছতকে ই ত আমাক কি কয় সেইটো কৰিব কব যে নাই নাই ভাল হৈছে তো ভাল হৈছে তো হে আমি দেখা পাই আছো আমাৰ চকু আছে
উমে সহঁ কেইটা কিন্তু যদি বেয়া হয় কিয় এনেকে উঠাই দিছা ভালকে উঠাই দিছোন মানে এ বিশটামান উঠিবৈ সিহঁতে নিজে
টোৱে নিজেটো বহুত উঠিব যিটো ইমান ৰ যকে উম গাই না সেনেকে বোৰৰ লগত ওলাবই নালাগে
অ লগো নাই অ অ মেইন কথা হৈছে এইটোৱে ঠিকেই কৈছা এইটো মোৰো লগৰ কেইটা এনেকুৱাই কিন্তু উপায়ও নাই
টোৱে
অ কৰিবি তোৰ কেইটা কল কৰা হ'ল এতিয়া
এটাই ফাৰ্ষ্ট মান এইটো ছেকেড হয় বিকজ ফাৰ কি গ'ল ন
অ অ অ উ আৰু তোৰ বাই কেইটা কৰিল
বাই যোৱাকালি পাঁচটা কমপ্লিট কৰিছে
ঠিকে আছে
মান মানে কাটি গৈছে বিকজ মানে এইয়া তাইৰ কি কয় এটাই কানেকশচনৰ কাৰণে কাটি গৈছিল না চ' সেইটোও ডনৰ সেইটো মানে ইয়াতে লাগি গৈছিলে যে এটা কাল হৈ গৈছে ছয়টা এনেকে গ'ল আৰু এটা
উম, মোৰো হয় এনেকুৱা মোৰ মোৰ বহুত কেইটা হৈছে এনেকুৱা। মোৰ দহটাৰ পৰা মাত্ৰ ছয়টা কাউণ্ট হৈছে বাকিকেটা হোৱাই নাই এনে
অ', ইপিনে সেই চিল্পীজনীয়ে কৈছিলে যে সেনেকে হ'লে অ', আকৌ ৰিকানেক্ট কৰিব পাৰি বাত বাত ৰিকানেক্টতে কৰিব পাৰিছো মানে কাটিয়ে যায় দেখোন এটা কল।
উম, নোৱাৰি, নোৱাৰি।
দে ৰ অলপ পিছত কৰি আছো।
হৈ গ'ল নেকি?
অ'।
অ', দে, দে, দে।
অ'।